কি কৰি আছা?
বহি আছো কি কৰিম আৰ। আপুনি কি কৰি আছে?
মইও এনেই বহি আছিলোঁ।
অ অ ল'ৰা ছোৱালীকেটা স্কুলত গ'ল।
গৈছে গৈছে।
অ অ আপোনাৰ হে মিস্ত্ৰী কাম কৰি আছে নে? হা
ভাত খোৱা হ'ল না নাই ৰাতিপুৱা?
হ'ল হ'ল।
অ হেৰি নহয় যোৱাকালি মানে এই কি কয়? আচাৰ ওপৰত যে সুধিছিলা?
অ অ
মই মানে আমাৰ আচৰ বিষয়ে যে মোক সুধিছিলে মই মানে এতিয়া মানে মই বুজাই দিওঁ। শুনি লোৱা
অ', কওঁকচোন।
আচা খিনি মই কেনেকে বনাইছিলো। মানে প্ৰথমে আচাৰ খিনি মই ধুনীয়াকে ধুই লৈছো। ধুই লয় ৰ'দত মানে দি দিছো অলপ সময় শুকাবলৈ। কাৰণ তো পানীটো নাইকিয়া হ'ব লাগিব যে সেইটো কাৰণে মানে। মই দুঘন্টামান মানে ৰ'দত দিলো। দী যেতিয়া পানীটো নাইকিয়া হৈছে তেতিয়া মানে অলপ মই ঠাণ্ডা হ'বলৈ দিলো। ঠাণ্ডা হোৱা পিছত আনি মই টুপুৰা টুকুৰিকে কাটিলো। মানে সৰু সৰু মানে পিচ কৰি কাটিছো অ'। যাতে আৰু মানে আচাৰ খিনিত মানে দুই এটুকুৰা দিলে মানে দিব পাৰা যোৱাকে মানে আৰু ধৰা মানে। মানে ডাঙৰ হলে মানে এটুকুৰা দিলেও ভাল নালাগে যে। সেইটো কাৰণে মানে সৰু সৰুকে মই ধুনীয়াকৈ কাটিলো। কাটাৰ পিছত কৰিলো সেইখিনি মানে মই অলপ কি কৰিলো নিমখ দি ধুনীয়াকে বইল এটাত মানে থৈ দিলো। থৈ দি মানে চৌবিশ ঘন্টা থৈ দিলো আৰু চৌবিশ তছ ঘণ্টা থৈ দিয়াৰ পিছত
অ'।
সেইখিনি আকৌ মই উলিয়ালোঁ। চৌব্বিছ ঘণ্টা মূৰত উলিয়াই সেই খিনি মানে এখন চালন দি অ', ঢাকি থৈ দিছো ঢাকি থৈ দিব লাগিব যাতে মানে হাৱাটো যাত ওলাব নোৱাৰে, তেতিয়াহে সেই নিমখ খিনিৰ লগত মানে আমখিনি মানে মিলি যাব।
মিলি যাব। অ',
আৰু তেতিয়া মিলি যায় আৰু নহ'লে মানে মুকলি কৰি থৈ দিলে মানে কি হ'ব? বতাহ লাগি থাকিলেটো আমখিনি মানে ঠিক নহ'ব যে।
হয়-হয়।
সেইটো কাৰণে তেনেকে মানে মই চৌবিশ ঘন্টাত থৈ দিলো।
অ',
তাৰ পিছত কি কৰিলো জানা? আমখিনি ধুনীয়াকে তাকে মই এখন চালনীত দি চৌব্বিছ ঘণ্টা মূৰত আৰু আৰু চালনীত দি, মানে আম খিনি মই ধুনীয়াকে মানে উ পানী খিনি নাইকিয়া কৰিবৰ কাৰণে,
অ',
পা মানে এটা পানী ওলাই নহয় জানো নিমখখিনি
অ' ওলাই-ওলাই অ' ওলাই, তাৰপিছত ৰ'দত দিছ নে?
এটা পিছত মই চালনী দি ৰ'দত দিলো। তাই চাৰি ঘণ্টামান ৰ'দত দিলো, এনে দুঘণ্টামান দিলেও হয়। পানীটো নিগুৰিলেই হয়। পিছত সেইখিনি তেতিয়া মই, তেনেকৈ আনিলোঁ। আনিলো অলপ আকৌ ঠাণ্ডা হ'ব দিলোঁ। গৰমে-গৰম, দিয়া নাই আৰু অলপ ঠাণ্ডা কৰিলোঁ, কৰাৰ পিছত সেইখিনি কি কৰিলো, মানে কেৰাহি এটাতে মই মছলা টো ধুনীয়াকৈ, মছলা মানে কি আৰু জিলা, তাৰপিছত অ' পাঁচফুনটো মানে দিয়া নাযায়, যদি, গুটি ধুনীয়া গুটি, তাত পিছত, জিৰা দিলোঁ, তাৰপিছত আকৌ, এই আৰু এটা নাম আছিল, মই মানে নামটোৱে পাহৰি থাকো। সেইটো অ তাৰপিছত সেইখিনি দি পেলাই ধুনীয়াকে মই অকমান অ মনত পৰিলে কৈ দিম বা সেইটো কি মোৰ নামটোকে পাহৰি থাকো সদায় সেইখিনি মানে কি কৰিলো ধুনীয়াকে কেৰাহী এটাত মানে অকনমান ভাজি ললো আৰু গৰম কৰি ললো তাৰপিছত সেইখিনি অলপ ঠাণ্ডা হ'ব দিলো নমালো নুমোৱা পিছত মানে উম ঠাণ্ডা হোৱাত পিছত আৰু অকণমান মিক্সিত দি মানে গুৰা ধুই ল'লো গু়ৰা মানে কেনেকুৱা কৰিব লাগে জানা সম্পূৰ্ণ মানে একে গুৰা কৰি দিব নালাগে অলপ মানে হেৰি থকা কৰি দিব লাগে এ কি কয় অলপ মানে অকণমান মানে আধা দুখনীয়া হৈ থাকিব লাগে আৰু সম্পূৰ্ণ গুৰা হলে মানে আচাৰটো মানে বেয়া লাগে অ অলপ থাকিব লাগে তাৰ পিছত সেইখিনি আনিলৈ কি কৰিলো অ তাৰপিছত সেইখিনি মানে মই মিক্সিত গুৰা থৈ লৈ পেলাই তাৰপিছত কেৰাহী এখন দিলো জুইত গেছত আৰু কমফাই মানে হেৰি দি পেলাই হ ষ্টপত দি পিছত সেইটো কেৰাহীত তেল দি এই মছলাখিনি ধুনীয়াকৈ মই কি কৰিলো তেলতে দি দিলো
আহ অ
বেলেগ হয় ম
অ প অ আপুনি বনাইছিল যে কিবা খাইছিলো ভাল লাগিল উম সেইটো কাৰণে আপোনাক সুধিছো আৰু আপোনালোকৰ গছৰ নিজৰ গছৰে আমটো আগতে বহুত লাগে এ হে আপুনি নিজৰ বছৰে কৰে যে সেইটো কাৰণে খাই ভাল লাগে এতিয়া ভাল লাগে কাৰণে আপোনাক সুধিছিলো এতিয়া আপুনি কেনেকে বনাই, কি কৰে, মোয়ো ভাল পালে বনাম আৰু নহলে আপোনাৰ পৰা কিনি লৈ আহিম আপোনি আপুনি বিক্ৰীও কৰে চাগে
অ মই কৰো নকৰা নহয়
অ অ, সেইয়া কিনি আনিম মানে অ অ অ চিষ্টেমটো কৰি লওকচোন বাও
তাৰ পিছত সেইখিনি মই কি কৰিলো মানে ধুনীয়াকে এই মছলা খিনি যে মই তেলত দি পেলাই যে গৰম কৰিলো গৰম কৰাৰ পিছত আমাৰ এই মানে যিখিনি মই শুকাই থৈছিলো আচাৰ খিনি যে সেইখিনি মানে কেৰাহিত ঢালি দিলো থালি দি মানে ধুনীয়াকৈ মানে লৰাই দিলো আৰু গোটেইখিনি যাতে খানা যায় তেলত, মচলাত, দি লৈ তাপিছত অকণমান মানে ঠাণ্ডা হ'ব দি তাত মই ভিনেগাৰ দিলো
অ অ
মানে আচাৰ অনুপাতে মানে ভিনেগাৰ দিছো আও মোৰ ম আচাৰ খিনি বেছি কাৰণে মই চাৰি চামুচ দিলো। অ বেয়া নহয় ভিনে গাৰ দিলে মানে বস্তুতটো বেয়া নহয় ধুনীয়া হৈ থাকে। বহুত দিনলৈ ৰাখিব পোৱা যায় আৰু এটা কাম কৰিব পাৰে ভিনেগাৰ নিদিলে মানে নেমু চেপি দিলেও হ'ব নেমুৰ ৰসটো ভিনেগাৰ সলনি মানে নেমুৰ ৰস দিও মানে আচাৰ মানে ভালে ৰাখিব পাৰি
অ গম নাপাও নহয় আজিহে গম পাইছো
নবনোৱা যে, বনোৱাহেঁতেন গম পালা হয় তাৰ পিছত সেইখিনি ঠাণ্ডা হ'ব দিলো ঠাণ্ডা হোৱাৰ পিছত মানে বটলত ভৰাই ললো আৰু বটল মানে আমি ধৰা চিচা বৈয়ামত ভৰাই ললো যিটো কাছৰ আৰু মানে প্লাষ্টিকতটো নহয় কাচ আমাৰ মানে ঠাণ্ডা হোৱাৰ পিছত ভৰাই দিলো। পিছত মানে দুদিন ৰ'দত দিয়াৰ পিছত খাব কাৰণে মানে পৰা গৈছে আৰু।
অঁ, দাইলৰ লগত খাব ভাল। আমিও মানে এনেকে কেতিয়াবা বাকলিটো গুচাই লওঁ, কেতিয়াবা নোগুচোৱাকে লওঁ কুমলীয়া হলে বাকলিটো নোগুচোৱাকে লওঁ লৈ মানে তেতিয়া কাটি লৈ ৰ'দত দিওঁ, ৰ'দত দি অলপ আধা শুকান হলে তেতিয়া মানে আমি উম হেৰি তেলত দি তেলত তেনেকে কেৰাহি আপুনি যেনেকে কৈছে সেনেকে কেৰাহিত ভাজি লৈ অলপমান ধৰি লওক গৰম কৰি দি লৈ ঠাণ্ডা হলে উম, তেতিয়াহে বতলত তেতিয়া আমি মানে মিক্সিত মাৰি নলওঁ। আমি মানে গোটা গুটি অকলে চকলে দি যে তেতিয়া মানে বাকলি চাকলি অলপ সৌ সৌকে কাটো আৰু তেতিয়া এই ভাত খোৱা সময়ত কৰি লওঁ আৰু সেনেকুৱা মিক্সিত মাৰি নলওঁ আৰু। এতিয়া আপোনাৰ চিষ্টেমটো বেলেগ আমাৰ চিষ্ট আপোনাৰ বনোৱা খিনি বেছি ভাল লাগে খাই। সেইটো কাৰণে আপোনাক হেৰি কল কৰিছিলো সুধিব কাৰণে। উম, আপুনি কেনেকে আৰু আপোনাৰ আমি এতিয়া কিনি আনিলোঁ। এতিয়া কিনি আনিলে আমটো মানে বেয়া হয়। তিয়া আপোনালোকৰ নিজৰ গছৰে য সেইটো কাৰণে ধৰি লওঁক লোকেল বস্তুটো খাই বেছি ভাল লাগে। এতিয়াও বতাহ বৰষুণ হ'লে চৰে আগতে আপোনাৰ পৰা আনো গৈ। এতিয়া সেইফালে নোযোৱাই লো আৰু সেইটো কাৰণে এতিয়া ফোন মাৰিয়ে সুধিছো আৰু আপোনাক যে কেনেকুৱা কি কথা কি বতৰা কেনেকে বনাই কি কথা এতিয়া বিক্ৰী কৰে নেকি বিক্ৰী কৰিলে আনিবগ পাৰিম সেইটো কাৰণে সুধিছো। বিক্ৰী কৰিলে কব আপোনাক যেতিয়া বনোৱা হয়। এতিয়া ন। হ'ব এতিয়া অলপ কিনি আনি বনাইছো। বনালেও মানে, ভাল লগা নাই। না নিচিনা নহয় আৰু আপুনি যেনেকে বনাই থলে সেনে। হে নহয়। আকৌ ভুত জলকীয়া। কষ্টও কৰে নহয় আপুনি।
অ আছে, মোৰ বহুত খিনি বনোৱা আছে ভোত জলকীয়া আচাৰ।
অ বিক্ৰী কৰিব নে?
বিকি। কৰিম, কিন্তু বনোৱা চিষ্টেমটো অকনমান থুলমূলকে কৈ দিও নেকি? ঘৰতো বনাব পাৰিবা নিজেও, মানে মই ভোত জলকীয়া মানে। গছৰে, গছতে বহুতখিনি লাগিছে যে। আনো আনি লৈ মানে। সেইটো অকণমান ৰ'দত দি দিওঁ। ধুইয়ে। তাৰ পিছত। সেইখিনি আকৌ এইখিনি আচাৰ বনোৱা ছিষ্টেমতে বনাওঁ। কিন্তু মছলাটো কম দিওঁ, বেছি মছলা নিদিওঁ। জলকীয়াা আচাৰত মছলা দি বেছি দিলে খাই ভাল নালাগে। লিমিটত অলপ দিব লাগে আৰু। সেইটো চিষ্টেমতে বনাওঁ তাৰমানে। জলকীয়া। জলকীয়া খিনি মই। মানে নিমখ দি হেৰি মানে থৈ নিদিও। খিনি মানে কি কৰো, ধুই ৰ'দত দি। ৰ'দত দিলে মানে জলকীয়াটো। সোনকালে মানে অকমান হেৰিয়ে হয় নহয়, লেলোপা পৰিয়ে যায় বেছি টাইম নালাগে। জলকীয়া টো মানে। মানে ৰ'দত তাপত। শুকাওতে, সেইটো কাৰণে এইটো মানে অন্য চিষ্টেমত। কৰিবই নালাগে
হয়
তোমালোকে কেনেকে বনোৱা?
আমি ধৰি লওক হেৰি কৰো, আমি এতিয়া আমাৰ ঘৰৰ নহয় যেতিয়া বজাৰৰ পৰা কিনি আনো আনাৰ লগে লগে হেই দিব নোৱাৰিলে কিছুমান গেলিয়ে পচিয় আহে যায় এতিয়া মানে অ অলপ ৰ'দদ দি লওঁ ৰদত দি লৈ তছত তেল খিনি গৰমাই গৰমাই দিলে তাত আকৌ মমানে পেলাই দিওঁ পেলাই দি তাৰপিছত আৰু হে জলকীয়া কেইটা অলপ তাতে পেলাই